হেল্ল', অহ, কি কৰিছ?
আছো এনেই তই কি কৰি আছ?
উম, এয়া ভাত খায় খাই মেলি আহিছো আও।
গৰম কেনেক
এ ইমান গৰম এ বেয়া গৰম দিছে মই ক কৈছুনহয় ইমান গৰম মই আকৌ পাইছোহে আহি পেলাই।
মোৰ গৰমতে তোৰ কম্পিউটাৰ ক্লাছৰ পৰা আহি এতিয়া বাৰঘৰ আহি সোমাই বহি আছো ফেনৰৰ তলত। ইমান গৰম পৰিছে ওলাব পৰা নাই বাহিৰলে।
তাকে এইৰে গম হলে কি হব পাত্তা নাই মোক আজি চি এ ভাত কিহেৰে খাম আৰু দালি, ভাজি।
অহ, মই কি খালো কিহে খালো গম পোৱা নাই আজি
কিহে?
আজি মাটিমাহ আছিলে তাৰ পিছত আকৌ তোৰ ভাগৰ খৰি -খৰিচা আছিলে আকৌ খাৰলি যিটো টেঙাটো যে বাহ গাচৰ পৰা বনাই সেইটো আছিলে আচাৰ -চাচাৰ আছিলে এনেকে আজি গৰম বতৰ যে পানী দি পুৰা মাৰি দিলো আৰু।
ঠিকে আছে- ঠিকে আছে মই আজি যি বিলৈ হ'ল আও। পথাৰলৈ গ'লো পথাৰ পা মন খালে গ'লো তাৰপিছত হাল বোৱাটো হ'ল তাৰপিছত হাল বাই পেলাই ভাবিলো সেই এইটো কি ঘৰ যাওঁতে পিছত ঘৰ আহি পেলাই পুৰা গা চা ধুইহে মই শান্তি হৈছে বেয়া গম দিছে আজি। তাকে সেও উপায় নাই।
তাকে আৰু কথা এটা হ'ল নহয় গম পোৱা নাই?
কি?
এতিয়া আমি যাব লচিম নে কোনোবা ফালে ফুৰিবলৈ এতিয়া গৰম দিনো পৰিছে তোৰহতৰ গৰম বন্ধ হৈ আছে কলেজ বন্ধ হৈ আছে চামাৰ ভেকেশচন চলি আছে এফালে ক'ৰবাত যাব লাগিছিল ফুৰিবলে কোনোবা জেগা এতাত।
তাকে যাব লাগিছিলে এতিয়া সেয়া সে ঘৰতো খেদিম মোৰ মা সেয়া গা ভাল নহয় আকৌ এতিয়া মোৰ ঘৰত মানে কি মাটি- চাটি ৰুব লগগীয়া হৈছেতো তইতো পথাৰলে অহাই নাই একদিন
মই পথাৰলৈ যোৱা নাই মানে মই একেবাৰে যাম আৰু এতিয়া মই এনেই অলপ ব্যস্ত হৈ আছো কামত মানে ঘৰত।
অকলে -অকলে যাবলগীয়া হৈছে ৰ'দ আহিলে চব আহিলে পথাৰলৈ গৈ ভাল লাগে কিন্তু এতিয়া কিবা আমনি লাগিছে আৰু আও তাত।
তাকে দে উপায় নাই নহয় মই মানে ঘৰত এই খৰি ফালি - ফালি লগীয়া হৈছে আকৌ এইবিলাক অলপ কিবা জেগাত তাৰ মানে চাফা কৰি আছো গোটেই বাৰীখন চাফা কৰি আছো টেঙা -গছ বিলাকত হেৰি দি আছো তলফালে এনেকুৱা কৰি আছ মানে টেঙাবিলাক যে কাজি নেমুবিলাক মানে ওলমি গৈছে তলত মানে ঢুকা দিবলগীয়া হৈছে মানে এইবিলাক আকৌ এতিয়া বেচিব লাগিব নহয়-
তাকে হয় একো উপায় নাই আৰু ইমান গৰম আদি বিহনা কিনো হব পাত্তা নাইবা ৰাতি ৰাতিপুৱা আকৌ ইমান ৰ'দতটো দিয়া নাছিলে তাৰপিছত মই আজি ভাবিছিলোঁ যে ৰ'দ নি পিছত তাৰপিছৰ পৰা বৰ বেয়া ৰ'দ দিছে দেখোন
তাকে ৰ'দ মানে সাঘাতি ৰ'দ উলাইছে তই মানে মই ঘৰ পৰা আহি কম্পউটাৰ ক্লাছ পোৱাল মই দেৰিজন নিচিনা হৈ গৈছোঁ মানে
এ এনেকুৱা ৰ'দ দিলে আমাক গোটেই মানে কি কলগছ চলগছ বিলাক কিবা লেৰেলি যোৱাৰ নিচিনা হয় হৈ গৈছে
অ এতিাতো পুখুৰী নদীত এতিয়াতো নদীততো মাছবলাকো চাগে যিমান বিলাক মাছ যথেষ্ট মৰি যাব নোৱাৰ এইবিলাক চবখিনি মাছ
তাকে নদীত চাকেদিন মাছ ওলাইছে চাগে চোৱাহেঁতেন পালোহেঁতেন।
তাকে চাবলৈ চাব লিছিলে এতিয়া এয়া নাযা অলপ দেৰিকেহে যাম আৰু দেৰিকে গৈ চাব গ লাগিব তেতিয়াহৈ চাগে পানীটো ঠাণ্ডা হ'ব পাৰে হ ঠিক নাই
তাকে সে এইখন
এতিয়াাকে আমাৰ পাহাৰীয়া নদী নহয় আকৌ ফকে গৰম হব ফকে ঠাণ্ডা হব আক আৰু বালি বেছি থাকে যে ছোৱালীৰ লগত সেইখিনিত মানে গৰমটো জানি লৈ গুছি যায়
তাকে তই ঘৰত কেতিয়া আহিবি সোনকালে আহিবি নে?
মইতো যামেই আৰু আধা ঘন্টামান ৰখিম তাৰ পৰা আকৌ ইয়াৰ পৰা ওলাই বাইক লৈ যাম আৰু এই বা হঁত এফালে গৈছে আহি পোৱাৰ পিছতো যাম আৰু
হয় তাকে হেও মই যে ঘৰত থাকিব পৰা নাই মোৰ কালি ৰাতি মই শুব টোপনিয়ে যোৱা নাই মোৰ ইমান মানে গৰম হৈছে কাৰেণ্টটো মানে আছে কিন্তু হ'লেও মানে কি বহুত কিবা মানে কাৰেণ্টটো থাকিলে মানে কি ফেনেই নুঘুৰে আকৌ ইনভাৰ্টাৰ লগালে আকৌ ইনভান্টাৰ টো এ একেৰাহে লগাই ৰাতি কালি এইবৰ বেয়া কষ্ট পালোঁ
এতিয়া গৰম দিনত যে কাৰেণ্ট টো পটক ফটকে কাটে আৰু তোৰ কাৰেণ্টটো কাটিব কাটিব বহুত টাইমলৈকে নিদি ব আৰু তাৰপিছত যেতিয়া আহিব কাৰেট তেতিয়া আকৌ ভল্টেজ নাথাকে চবেই ফেন লগাই তেতিয়া নকবি আৰু ঘৰ মান একদম উপায় নাইকিয়া হৈ গৈছে আৰু ঘৰত
সেইটোৱে এইটো মেইন প্ৰব্লেমটোটো কাৰেণ্টটোতো হেৰি থাকে কিন্তু সেইটোত মানে আৰু হেৰি নাই কিন্তু ত কি হয় কাৰেণ্ট টো ফটকে গুচি যায় তাৰ পিছতো ফটকে আহে তাৰ পিছত আকৌতো আহিলেওতো অকনো ভল্টেজ ফেন নুঘোৱে ফেনৰ বতাহতো গাত নালাগে
তাকে আমাৰ আমাৰ জোগাৰ কাৰেণ্টটো বৰ এটা ভাল কাৰেণ্ট নহয় মানে কম সোনকালে সোনকালে কাটি থাকে কাৰেণ্টটো মানে অশান্তি হৈ যায়গে বাৰিষা দিনতো বৰষুণ নপৰাৰ আগতে কাৰেণ্ট কাটি দিয়ে
তাকে হে, এখন উপায় নাই, কি কৰিব অ
তাৰপৰা মাহঁতে কি কৰি আছে?
মাহঁতে কি কৰিব আৰু ঘৰতে ভাত চাত খাই মেলি শুই আছে
অ তাকে মই ভাবিছিলোঁ তাকে মই আজি ভাবিছিলোঁ বোলো দুপাং পাহাৰৰালে যাম বুলি তাৰপিছত আকৌ এতিয়া যিটো ৰ'দ দিছে সেইফালে যাবলে অৱস্থা বেয়া হ'ব আৰু যিখনে ৰ'দ দিছে।
তাকে এইফালে যাব পৰা হ'ল তেনেকুৱা তোৰ ভাগৰ পইচা সোমালে নহয় চাগে তোৰ যাব পৰা হ'লহেতেন?
আবেলি সময়ত চাগে ওলাই যোৱাৰা পৰা হলহেঁতেন ন তেতিয়া মানে ইমান হে নহলহঁতেন ঠাণ্ডা পৰিলেহেতেন ব- বতৰ টো
এ কি কৰ কবি তেতিয়াহ'লে যদি তই যদি যাও তেতিয়াহ'লে মোক কবি ময়ো কোনোবা কেইটামান আমাক লৈ যাম আৰু লগতে
তাকে মোৱ এয়াহে গৰু গাড়ীও আনিব লাগে নহয় গৰু এতিয়া উম এইটো কি এ মায়ে সেয়া বান্ধিব নোৱাৰে নহয় মা বেমাৰ এতিয়া মই গৰু গাইজো মানে মোৰ বহুত প্ৰব্লেম হৈ যায় ও গৰু গাই তো এতিয়া আনিব লগীয়া হোৱা নাই?
তাকে গৰু গাই কেইটা‌‌ ময়ো আনিব লাগিব আমাৰ সেই ছটা গৰুক গৰুএয়াল দিবলৈ জেগাই নাই এই দি তাতে যেনে তেনে
সেইটোয়ে এতিয়া এতিয়াতোতো চাৰিটা বাজিলেই চাৰিটা বজাৰ পিছতো এতিয়া তালৈ গৈ পেলাই তো আহালৈকে এতিয়া ৰ'দ যিদাল আছে গৰু বান্ধিও দেৰি হয়।
অ আজি চাগে গৰুৱে চাগে অৱস্থা বেয়া হৈ গৈছে ন গৰু ইমান গৰমতচাগে গৰু বিলাক মাথাৰি মাজত থাকিব পৰা নাই অলপ ইমান মানে তাপ সজ্য কৰিব নোৱাৰি ন সিহঁতেও।
তাকে মই সেয়া তিনিআলি গৈছিলোঁ তিনিআলিৰ পৰা আহি পেলাই মই পাগল হৈ গৈছোঁ একদম ইমান গৰম ঘত মানে। লাগিছে।
এতিয়া আমিতো ঘৰ ভিৰতে আছোঁ যি হ'লে ফেনখন লগাইছো গৰুকেইটাটো চিধা ৰ'দতে আছে সিহঁতে চাগে কিমান ক কষ্ট খাই চে ঠিক নাই চাগে দেই।
তাকে অ মই আকৌ আজি ভাবিছোঁ আজি বৰষুণে দিব চাগে ৰাতিপুৱা। তাৰ পিছতহে গম পাইছোঁ উৰা ইমান ৰ'দ দিছে।
ময়ো বৰষুণ দিব বুলিয়ে ভাবিছিলোঁ প্ৰথমতে ছাৰ আকৌ ৰ'দ দি আছে ইমান ৰ'দ দিছে মানে ধাৱাতকে বেছি ৰ'দ দি দিলে কালি ভাবিছিলোঁ ৰাতিপুৱা সময় এনেক লাগিছিল বৰষুণ দিব নেকি বতৰতো এনেকুৱা কৰি আহিছে।
একে বৰষুণ দিওঁ দিওঁ কৰি আছিলে কিন্তু তাৰ পিছতহে তোৰ মানে ইমান ৰ'দ ওলালে নহয় মানে কালি পৰখিনি নিচিনাই ৰ'দ দিছে আজিও।
তাকে এই এতিয়া গৰু ৰাতিপুৱা হাল বাইছে গৰু এতিয়া সেইকেইটা গৰু যদি ইমান ৰ'দত থাকিবলৈ হয় এতিয়া পানী খিনি নদীৰ পানী খিনিও গৰম ইমান সেইখিনি পানী খাব নোৱাৰে এতিয়া কি হ'ব মানে গৰুৰ অৱস্থা বেয়া হৈ যাব এতিয়া দেখিছোঁ।
নদী পানীতো বাদ দে পু পুখুৰী পানীয়ে আমাৰ পুৰা গৰম হৈ গৈছে ইমানেই ৰ'দ দিছে মানে।
অ ইয়াতকে যদি বেছি হেৰি হ'বলৈ হয় পুখুৰী মাছ মৰি যাব বেছি বাম পুখুৰী হ'লে এতিয়া তহঁতৰ পুখুৰীটো দ হে এতিয়া বেবে চেবেৰ আছে কাৰণে ইমান মাছ বিলাকে কষ্ট পোৱা নহ'লে হতে মাছ মৰি যাব।
উ মৰিব তোন ইমান ইমান গৰম হ'লে মাছ কেনেকে থাকিব আৰু মাছতো কি মা মাছেতো ঠাণ্ডা সেৰিয়াতে থাকে ত ইয়াতে ইমান গৰম সহ্য কৰিব নোৱাৰে তো।
তাক এতিয়াতো আমাৰ এতিয়া আমাৰ কাষত থকা যিটো আগৰ দিনৰ যিটো বুঢ়া বুঢ়ী পুখুৰী আছে যে এই বুঢ়ী পুখুৰী সেইটোততো মাছ নমৰে বাৰু দেই এইখিনি মানে ওপৰতো কিবা কিবি আছে যে সেলাই চেলাই চেলাই পুৰাকে পৰি আছে।
এই সেইটোতো একো নহয় সেয়াও সেইটোত হেৰি হয় সেইটোত। কাষত গোটেই বাঁহ চাহ গছ তছ ঢেৰ আছে না সেইটো কাৰণে কি গছ তছ বোৰ ঢেৰ থাকিলে তোৰ মানে ঠাণ্ডাতো এনেও মানে পাই ৰ'দটোৱে ভালকে পৰিবলৈ নাপাই সেইটো পুখুৰীত সেই কাৰণে তো মাছ চাছ সেইটোত একো নহয়। হয় কিন্তু আমাৰ বিলাক পুখুৰীতহে মানে অলপ প্ৰব্লেম হয়।
এ সেইটো মানে বাহিৰা মাছোঁ থাকে ন তাত সেইকাৰণে ইমান সিহঁতে ইমান মানে কষ্ট সহ্য কৰিব পাৰে কিন্তু পুখুৰী মাছবিলাক। আমি এতিয়া চীৱা মাছ হে জীৱাই থোৱা মাছবিলাকে কষ্ট সহ্য কৰিব নোৱাৰে নহয়।
সেইটোৱে আহ এতিয়া কি কৰিবি আৰু। উপায় নাই অঔ সেয়া মই মইতো মাথাৰিলে আহিছোঁ গোটেই গৰু খিনি গোটেই একদম থাকিব পৰা নাই গোটেই হাবিত সোমাই সোমাই আছেগে ইমান ইমানেই মানে গৰম দিছে। ইপিনে নদীলৈ মই অথনি গৰু মানে সি পানী খুৱাবলৈ যাওঁ বুলি ভাবি। ছিলো পানীও নাখায় গৰুৱে ইমানেই নদীত গৰম পানী।
অ এতিয়াতো মানে সি গছ গছনি ইমান খিনি বেছিকে কাটি দিলে যে এতিয়া মানে পানী গছ থাকিব আৰু মানে ৰখিবলৈও জেগা নাইপোৱা বোলে মাথাৰি মাজতো গছ গছনি তেনেকে নাই চব খিনি কাটিয়ে দিছে চব খিনি প্ৰায় ভাগ
আৰু তাতকৈও হেৰি নহয় এইটো কি এইটো যদি আৰু যদি মানে দহ দিন ৰ'দ দিয়া নহয় খেতি পথাৰ। গ'ল আৰু মানে আজি আমাৰতো বোকা দিছে, বোকা দিওতেনে আমাৰ মানে পানীয়ে নাই মানে আমি যেনে তে এতিয়াহে ৰুইছো মানে, কিন্তু এতিয়া যদি আৰু দশ দিন যদি দিয়ে একেবাৰে পানী নাইকিয়া হৈ যাব দ পথাৰতো
উম। তাকেহে এ কি কৰা হ'ব জানো এতিয়া আমাৰ গৰুৱেতো ৰাতিপুৱাই আলি থৈ অহা গৰুকেইটা এতিয়া মানে হাল বাইছিলে এতিয়া চাগে কেনেকোৱা হৈ আছে ঠিক নাই ৰাতি আহি ইহত হতক মানে সোন অকমান সেইকাৰণে দেৰিলৈকে থাকিব দিয়ে অকণ গাত ঠাণ্ডা পৰিবলে আও। অহ কালি ঘৰত থাকিম কিয় থাকো থাকো কিয়?
নহয় মোৰ কাইলৈ মেচিনৰ ভাড়া এটা আছিল তে বৰষু নিদিলে মই যাব লাগিব।
কি মানে পানী সিচিবলে নে কিনো?
উম।
ওলাবি ক'ত যাবি তেতিয়া? অ এতিয়া মাছ চাছো ওলাব চাগে ন?
এতিয়া মানে হেৰি এইটো কি পুখুৰী পানী সিচা নহয় তোৰ হেৰি হে এইটো কি পথাৰলৈ পানীখিনি সিছা, পুখুৰী পানী এতিয়া নিসিছা মানে। অ, নহল আমাৰ আমাৰো আজি এইটো বহুত শুকাই গ'ল আমি আজি আজি বোকাই দিছিলে দুডুৱাুুুৰ সেইদুৱাৰোতো কি হ'ল হেৰি এইটো কি এ এ এডুৱাৰটো একেবাৰে মানে শুকানেই মানে, একেবাৰে শুকান নাই মানে নৈমেলৰ মাটি নিচিনাকে ৰুব লাগে কিন্তু তাত বাৰু তোৰ যেনিবা অলপ ইদোৱা বাৰু অলপ ভাল হৈ আছে কিন্তু ইদোৱা চাগে এতিয়া যিহে ৰ'দ দিলে সেইদোৱাও চাগে এতিয়া চাগে একেই হ'ল চাগে।
এইটো একেই, এতিয়া আমাৰো পানী এতিয়া সিঁচিবহে লাগিব আমাৰ আকৌ মেচিন লগাবলৈ নহব আৰু।
সেইটোৱেই দে হলেতো মেচিন লগাই লগাই মানুহে মাতি ৰুলো মানে কি কাম নাই নহয়, তোৰ আ আকৌ মেচিন লৈ পেলাই তো বোকাতো দি পেলাই যেনেবা দুদিনমান ৰুলিয়ে তাৰপিছতো আকৌ একেটাৰে হৈ যায়।
এ এতিয়া মানে চা দেই, এতিয়া মানুহে ট্ৰেক্টৰে হাল বাই তাৰপিছত যদি আকৌ মেচিনে পানী লগাবলগীয়া হয় আকৌ গৈ পালে মানুহ লগাই ৰোৱাবলগীয়া হয় এতিয়া মানুহৰ লাভ কি হ'ব ধান খেতি কৰিবলৈ।
সে দেও।
এইটোয়ে ন গৈ পেলাই। তে যদি কৰিব লাগিব আৰু ঘৰ খেতিখিনি এনেকে পেলাই থব নোৱাৰি নো মাটিখিনি এতিয়াই সেইকাৰণে পানী চিনি লগাই কৰিছে আমাৰ পানী সিঁচিবহে লাগিব।
এই সেইটোৱে এই ট্ৰেক্টাৰ দি মেলি আকৌ মেচিনটো নতুনো মানুহে কিমান পঠাই দিব আৰু তোৰ মানকে খেতিটো কৰিয়েই তই যিমানখিনি পইচা নেপায় ত যিমানখিনি পইচা আজিকালি খৰচ হয়। তাকে কাইলে মানুহ এঘৰে কৈছে তি জানো কি কয় যদি ব ষুণ নিদিয়ে যেতিয়া লগাবগে লাগিব আও।
অ লগাই দিবি আমাৰতো সেই আগৰ দিনৰ লাহনী যে লাহনী সেই লাহনীয়ে মানে নদীৰ পৰা পানী সিচিব লাগিব এনে এনেকে কোন ঘাল খান্দি পেলাই এনেকে পানী সিচিবলৈ লাগিব লাহনিখনে। আগৰ দিনৰ পৰা চলি আহিছে যে আমাৰ ককাহঁতৰ দিনৰ পৰা চলি আছে লাহনি।
সেইটো কবলৈহে ভাল ইমান গৰমত কেনেকে আৰু এইটো দু- দুটা মানুহ একেৰাহে লাগেই যে সেইটো কাৰণে বেয়া। একেৰাহে দুটা মানুহ আৰু সেইটো সেইটো সেইটো কামতে যদি লাগি থাকে পানী সিঁচা কামতে বাকীবিলাক -বাকীবিলাক কাম কোনে কৰিব মানে অকলীয়া পানী সিচা কামতে সেই দুটা মানুহ লাগি থাকে এতিয়া কঠীয়া তোলা বা মাটি ৰোৱা খিনো কিবা কোনে কৰিব আৰু ৰ'দ দি ওলাই আহিব বেছি থাকিব নোৱাৰি ন। হ পথাৰত।
এইটো হয় বাৰু কিন্তু যদি এতিয়া আগৰ পৰা কৰি আহিছ নহয় এতিয়া কৰিব লাগিবও এতিয়া পানীখিনি শুকাই এইখিনি শুকাই গলেটো সপ্তাহ মেচিনো নাপায়, তহঁতৰ মেচিনটো কাইলৈ লগাবি তাৰ পিছত আক কম মেচিন থাকিব চাগে দেৰিলৈকে থাকিব নোৱা পথাৰত যি ৰ'দ পুতিছে, কি কৰিব উপায় নাই এতিয়া মানে লাহনে সিঁচিব লাগিব আৰু।
মেচিনটো হ'লে যেনিবা এটা সুবিধা হয় মেচিনটো লগাই মেলি তোৰ মানে যিটি কৰি থাকিব পাৰ কিন্তু আকৌ লাহনি তোৰ পানী সুটাই হলে তোৰ আকৌ দুটা মানুতো এনেই বন্দী হৈ থাকিল লাগে উ মানে এতিয়া কি মেচিনটো লগা- পদিমা তোলা বা বেলেগ কাষখন মাটি চাতি ই মেলি থাকিব পাৰি সেইটো মানে অলপ সুবিধা হয় আৰু
সেইটো হয় বাও পাৰি তে